নেটৱৰ্কটো বেয়া আছিলে আপুনালৈ ফোন মাৰিছিলোঁ ফোন লগা নাই ভালে হ'ল আপুনি আকৌ ক'ল বেক কৰিলে।
হয়, হয়।
অ', অ', মই মানে আপোনালৈ ফোন কৰাৰ কাৰণ এটা আছিলে।
জনাবচোন।
অ', অ', এই আমাৰ মানে বিয়া এখন আহি আছে।
উম।
আগষ্টত তাৰপিছত আপোনাৰ মানে পেণ্টেলটো লাগিছিলে। পেণ্ডেলটো আপোনাৰ এনে বুকিং আছে নেকি আগষ্টত।
বুকিংটো নাই আপুনি জনাবচোন।
অ', এনে ডেটটো আছিলে আমাৰ অ', দহ আগষ্ট বেছি দিন নাই বাৰু বিয়ালৈ।
উম।
অ', তাৰপিছত মানে হেৰি উ এনেকৈ পেণ্ডেলটো আপোনালোকে আপোনালোকে কৈছোঁ আপুনি মানে পাৰিব নেকি আজিটো বাইশ তাৰিখ হ'লে দচ তাৰিখে যিহেতু বিয়া আপুনি মানে দচ দিন মানৰ ভিতৰত উলিয়াই দিবলৈ
পাৰিম হয়।
অ', অ', এনেই মানে আপোনাৰ পেণ্ডেলটো মানে অলপ মানে ষ্টেণ্ডাৰ্ডে লাগিব কিন্তু বেছিও ষ্টেণ্ডাৰ্ড নহয় মানে।
মিডিয়াম।
মিডিয়ামটো আৰু হয়। উম।
কি, কি লাগিব কেনেকে কি লাগিব
আৰ মানে পেণ্ডলটোতো থাকিবই ন কিন্ত আপোনাৰ লগত কি, কি আহে।
মোৰ লগত আপুনি চব আহিব যি, যি প্ৰয়োজনীয় সামগ্ৰী
হয়।
কাৰপেট
হয়, হয়, হয়, হয়, অ', আৰু, আৰু
আৰু আপোনাৰ খোৱা, বোৱা পাত্ৰ যিবোৰ
এনেই কেটাৰিং চেটং কেটৰিং টো আহিবনে আপোনাৰ লগত?
এক্সট্ৰা ফিজ লাগিব এইটো আহি যাব।
অ', কেটাৰিং টো ব সেইটো এক্সট্ৰা লাগিব গ'ম পাইছো এনেইটো আপোনাৰ লগতে থাকে ন সেইবিলাক মানুহবোৰ।
লগত থাকে আমাৰ চিনাকি আছে পুৰা টিম আছে।
অ', অ', সেইটোয়ে আৰু। তাৰপিছত আপোনাৰ কেটাৰিংটো বাৰু সেইটোৱে হৈ যাব আৰু আপোনাৰ এনে যোনবোৰ মানে লাইটৰ কামৰ মানুহ সেইবোৰো আপোনাৰ লগতে আহে নেকি?
লাইটৰ কামৰ মানুহ হয়, হয়।
অ', অ', মানে আৰু কেমেৰামেন।
নাই এইটো আমাৰ ইনক্লুড নাই এক্সট্ৰা ফিচ।
গ'ম পাইছো মানে আপোনাৰ এক্সট্ৰা ফিজটো আমিটো গোটখিনিতে এক্স এক্সট্ৰা ফিজ দিমেই, এনেই মানে আপোনাৰ লগত চিনাকি আছে নে, সেইটো সুধিছোঁ।
চিনাকি আছে। মানে এইটো আমাৰ দায়িত্ব নহয় টো কেমেৰামেনটো সেইকাৰণে কৈছো, যদি আপোনাৰ পইচা দিয়ে আনি দিম, সেইটো বুজাইছোঁ।
অঁ অঁ মানে কি জানে, বিয়াখন যিহেতু বেছি দিন নাই বিয়াখন মানে জল্দি জল্দি মানে হ'ল এমাহৰ ভিতৰত ঠিক হোৱা বিয়া, যিহেতু এখন।
ওম।
সেটো কাৰণে মানে অলপ মানে। য'তে ত'তে মানুহবোৰ বিচাৰি ফুৰাত কৈ, এটা এটা জেগাতে চব পালে ধৰ বেছি ভাল হয়, সেইটো কাৰণে আপোনাক সুধিছো।
পাই যাবা হয়, মানে মই এটো কাৰণে কৈছো কিছুমান বস্তু মানে আমাৰ দায়িত্ব নহয়, সেটো মানে আনি দিব পাৰিম, খালি পইচাটো দিলে সেটো সেটো বুজাইছো ওম
অঁ হ'ব বাৰু হেৰি এনেই মানে মানুহবোৰ ভাল নহয় ন' কেমেৰামেনবোৰ
ভালেই হয়।
অঁ অঁ এনেই মানে, বিয়াখন মানে এনেই বুফেই হ'ব খোৱা বোৱা খিনি। হয় আইটিএম থাকিব আপোনাৰ বিশ পঁচিশ টা মানে আইটিএম থাকিব। তাৰ পৰা আপোনাৰ, হয় বিশ, পঁচিছটা।
উম।
তাৰ পৰা মানুহ মানে আপোনাৰ বেছি নহ'ব, মানুহ এহেজাৰ মানেই হ'ব।
উম
অঁ, মানুহবোৰ মানে মাতা অলৰেডি আৰম্ভ কৰি দিলে, তাৰছত এহেজাৰ মান মানুহ হৈ যাব হয়। তাৰছত বিয়াখন অঁ বিয়াখন মানে আপোনাৰ ল'ৰা বিয়া যে আমাৰ দাদাৰ বিয়া, আপোনাৰ যিহেতু কইনাই কইনা মানে আপোনাৰ ৰিচিপচন দিম আৰু খবাহিৰ দিনা।
দায়িত্বটো আপোনাকে দিছে নি?
অঁ, দায়িত্বতো মানে আমাক দিয়া, মোক দিয়া নাই মানে এ মোৰ চিনাকি আছে নেকি সুধিলে, তাৰছত মই ক'লো অঁ এজন মানে মোৰ লগৰে চিনা- -কি আছে। তেখেতক সুধি চাওঁ, তেখেতৰ যদি হয় তেতিয়াহ'লে হ'ব আৰু।
একদম বঢ়িয়া কৰিছ, হয়।
অঁ মানে এতিয়া যিহেতু টাইম হাতত কম আছে, চব ধৰ ভাগে ভাগে ভাগ কামত লাগি আছে। তাৰছত সেইটোৱে আৰু এতিয়াটো আৰু বেলেগ চিনাকিও নাই অচিনাকি মানুহৰ পৰা যিহেতু বস্তু ল'লে জানেই আপুনি দাম বোৰ মানুহে কেনেকৈ বঢ়াই দিয়ে, অচিনাকি মানুহ পালে হয় নে নাই?
উম।
উম, সেটো কাৰণে আৰু তাৰছত এনেই মানে আমাৰ মানে ঘৰতো মানে অলপ চুকৰ ফালে।
চুকৰ ফালে হয়, লাইটিং ব্যৱস্থা কৰিব লাগিছিল।
হয় চুকটোত মানে অলপ উম মানে এনেকে ফটো উঠিব পৰা অকমান জেগা বনাই দি ব চুকটোতো মানে পেণ্ডেল দিব লাগিব আৰু লাইটো দিব লাগিব, আন্ধাৰ যিহেতু ৰাতি। তাৰপিছত আপোনাৰ আৰু পে কাৰ্পেটটোতো পাৰিবই লাগিব তলত।
কাৰ্পেটটো কি ৰেড?
অঁ ৰেড কাৰ্পেট হ'লেও হ'ব দিয়ক হয়। খালি চেফা দিব দেই মানে লে -তেৰাটো ভাল নালাগে যে, এ তাৰপিছত অ নতুনটো নালাগে মানে আপুনি আকৌ নতুন আনিলে যিহেঁতু বাজেটটো বেছি বাঢ়ি যায়। মানে সেইটো কাৰণে আৰু নতুন নালাগে আপোনাৰ লাইটিং চাইটিঙৰ পইছাটো মানে এক্সট্ৰাকৈ সেইটো গম পাইছোঁ। এনে আৰু মানে যোনবোৰ চকী আহে যে বিয়াৰ মানুহ বহা চকীবোৰ মানে সেই প্লাষ্টিকৰ ৰঙা চকীবোৰ মানে নালাগে। অকনমান মানে ষ্টেণ্ডাৰ্ড চকীবোৰ লাগে, আছে নহয় আপোনাৰ তাত।
বগাবোৰ।
অ বগা বগা যে যোনখিনি
ৰঙাতে আপুনি কভাৰ লগাই দিব হৈ যাব।
অ এনেই বগাতো নহ'ব নেকি আপোনাৰ তাত।
হৈ যাব বাৰু হয়।
অ তেতিয়াহলে এনেকেও আপুনি কৈছে যে।
মানে বাজেটটো বাঢ়ি যাব আপুনি কৈছে বাজেটো কম কৰি চাই
উম উম।
সেইটো কাৰণে কৈছো বেলেগ বেয়া ভাবি কোৱা নাই।
অ অ মানে উম। বাজেটটো বাঢ়ি যাব ন সেই সেনেককা চকী কি আনিলে।
সেইটো কাৰণে মই কৈছিলো যে চেয়াৰট কভাৰটো লগাই দিলে ভাল হ'ব বুলি।
অ ঠিক আছে সেইটো চেয়াৰতে কভাৰটো লগা হৈ যাব বাৰু বাকী মানে আপোনাৰ পেন্ডেলটো অকমান অলপ দাম মানে ইমানো বেছি ষ্টেণ্ডাৰ্ড নালাগে আৰু।
উম।
তাৰ পাছত আপোনাৰ মানে ন মানে লাগিব মানে ইমানো একে বেয়াও নহয়, ইমানো ভাল লো আৰু ধৰ ত আপোনাৰ লাইটিং চাইটিং খিনি থাকিব আকৌ মানে অলপ অকমান তাই মানে অকনমান মানে কইনা বহুৰ পৰাকৈ অলপ ষ্টেজ নিচিনা এটা বনাই থাকিব লাগিব ওখ কৈ। এনে ডেক'ৰেশচন টেকৰেশচন খিনিো আপোনালোকৰ লগতে আহে ন।
কি কৈছে?
ডেক'ৰেশ্যন খিনিও এনে আপোনালোকৰ লগতেতো আহে।
ডেকোৰে্যন আমাৰ লগতে নাহে বাৰু।
মানে পইচাটো এক্সট্ৰাকৈ, অ সেইটোৱে আৰু। অ পইচাটোতো দিয়াই সজাব বাৰু সেই সেনেকে মানে আনি দিব লাগিব আৰু।
আপোনাৰ টটেল। টটেল ফিজ টো কিমান স্কুৱাৰ ফিটত কৰিব লাগিব, কিমান জনে খোৱা ব্যবস্থা কৰিব লাগিব। যিহেঁতু কলে আপুনি পচিশঁটা আইম হ'ব, সেই হিচাপত আপোনাৰ ত্ৰিশ জন মানুহ লাগিব।
আমাৰ কেটাৰিংটো ত্ৰিশজন লাগিবই হয়। দিয়াচোন আপোনাৰ মানে খোৱা জেগাতো অকমান ডাঙৰ কৰি দি দিওঁ, যাতে মানে মানুহে খাই পেলাই বেছি ভিৰ হৈ নাথাকে যাতে। তাৰপিছত আপোনাৰ খোৱা জেগাতটো মানে এ এবাৰত মানে দু শ অকমান মানুহে খাব পৰা গৈ আপোনাৰ জেগাটো হ'ব আৰু বাকী এনে বহিলে ভাল হ'ব নে, নে টেবুল দিলে ভাল হ'ব, মানুহে যিহেঁতু বহি খাবলৈ হয়
টেবুলে দিব আপুনি।
টেবুল ন।
উম
অ টেবুল মানে আপোনাৰ এই চাৰিজনীয়া টেবুল টো কথা কৈ কোৱা নাই মানে এ চাৰিজনীয়াতো কথা কৈছো আৰু যোনখন ডেস্ক বেঞ্চ থাকে সেইখনৰ কথা কৈছো কোন খন দিলে বেছি মানে ভাল হ'ব
মানে চাৰি চাৰিজনীয়ে নিদো
অ অ অ ঠিকে আছে তেতিয়াহ'লে তেনেকা কিমান হিচাপ কি উম দুশ মানুহ বহিবৰ কাৰণে যিমান হিচাপৰ ধৰ টেবুল থাকিলেকে আপুনি এইটো আনিব আৰু
উম
হয় হয় তাৰপিছত আৰু বাকী এনে আপুনি কাইলৈ আহিবচোন আমাৰ ঘৰখনতো চিনিয়ে পায়
চিনি নাপাওঁ বাৰু আপুনি লোকেশ্যনটো দি দিব
অ পাহৰিলে নেকি আমাৰ ঘৰফালেটো আহিছিলে এবাৰ
নাই মই দিন হ'ল যে জেগাটোৰ পাহৰি গৈছো
অ অ ঠিকে আছে বাৰু হলেও আপোনাৰ মই লোকেশ্যন কাইলৈ পঠাই দিম আপুনি আহি পেলাই মানে কাই আহিলে মানে কাইলৈ পৰাই কাম খিনি কৰি যাব লাগিব যিহেতু বেছি দিন নায়েই বিয়ালৈ
হৈ যাব বাৰু হয় আপুনি পইচাটো এতিয়া এডভাঞ্চ মাৰি দিব আপোনাৰ টোটেল পইচাটো হ'ব এইট এইট লাখ
কি কয় কি কয়
এইট এইট মান পৰিব আপোনাৰ।
এইট লাখ মান মানে আপোনাৰ এতিয়া আপুনি যে লগত এইখিনি আনিব কেটৰিং আনিব বা কাৰিকৰ চব যে লগত আনিব ত সেইখিনিক পইচাটো এক্সট্ৰাকৈ দিব লাগিব নে আপোনাক দিলে, আপুনি মানে মিলাই ল'ব সিহঁতৰ লগত।
নাই চব মিলাই কৈছো আপোনাক।
অ হয় হয় চব মিলাই। অ অ ঠিকে আছে তেতিয়াহলে।
হয়।
তোমাৰটো হৈ যাব আপোনাক পইচাটো এতিয়া যিহেতু অনলাইন নিদো বাৰু কাইলৈ আহিলে আপোনাক আধা পেমেণ্ট দি দিম।
অনলাইনতো আপুনি ওৱানহে পাৰিব আপুনি ফিজিকেল দিব লাগিব।
অ অ কাইলৈ মানে আপুনি আহিব আপোনাক আধা পেমেণ্ট দি দিম হেৰি কালৈৰৰ পৰা মানে ষ্টাৰ্ট কৰি দিব আৰু যিহেতু বেছি দিন নাইও।
ওচ কিমান দিনত লাগিব আপোনাৰ চাৰি পাঁচ দিনত বনাই দিম নেকি
পাঁচ ছদিন এসপ্তাহ মানৰ ভিতৰত কমপ্লিট হৈ গ'লেই হ'ল আৰু তেনেকৈ
অ
হয় হয়।
হয়
উম উম বাকী কওক আৰু আহ কাইলৈ আহকচোন। অ কাইলৈ আপুনি আহকচোন কাইলৈ আহিলে বেছি ভালদৰে কথাবোৰ পতা যাব আকৌ আমাৰ উম ঘৰৰ মানুহখিনিৰ লগতো আপুনি ভালদৰে কথা পাতিব পাৰিব ন।
সেইটো ঠিকে আছে বাৰু কি কি খুৱাব
উম কি কি মানে তোমাৰ আপোনাৰ দাইল থাকিব, ভাত থাকিব, পোলাও থাকিব। তাৰপিছত চিকেন, চিলি চিকেন মানে তাৰপিছত উম ম কেন থাকিব, তাৰ পিছত মাছ থাকিব, আৰু। আচাৰ তাচাৰ তেনেকে সৰু সুৰা চব্জি- তবজি এনেকে থাকিব আৰু।
পনিৰ আন্দা
অ', সেইবিলাক থাকিবৈটো হয়।
আছাৰ চাচাৰ দিব চাগে?
অ', থাকিব। সেইবিলাক মানে, উম। আইটেম মানে বিছ পঁচিছটা হব বুলি মই জানো। কিন্তু কি কি আই তেনেকৈ ইমান ভালদৰে নাজানো। তথাপি সুধিল লৈ তেনেক আ পুৰি তেনেকৈ খুৱাব পাৰে দেই। কয় আছিলে খোৱা কথা।
ইমান
অ, জানো নানে খুৱাই নে এতিয়া পুুৰীয়ে খোৱাই সেইটো গম নাপাও।
হয়। আইচ ক্ৰীমৰ ব্যৱস্থা কৰিব নিকি?
অ'আইচক্ৰীমৰ ব্যৱস্থাটো এতিয়া কৰিব লাগিছিলে।
পুস্কা চুচকা এইবোৰ।
পুষ্কা সুস্কা ব্যৱস্থাটো কৰিব লাগিছিলে। তেনেকৈ সেইখিনিতো আনিলে বাজেটটো বেছিকে পৰি যাব ন।
অ'।
আপোনাৰ কি চিনাকি আছে নেকি? নে হেৰি, মই তেনেকুৱা বেলেগ মানুহৰ লগত কথা পাতিব লাগিব?
চিনাকি আছে আপুনি মোক চব- চব চিনাকি আছে।
আপোনালোকে সেয়াট সেইবিলাক মানুহৰ অলপ কণ্টেণ্ট ৰাখে যে ন?
একদম হয়। এটে
সেইটোয়েইটো আপোনাৰ ইয়াৰ পৰা প্ৰফিট হ'ব চাগৈ আপুনি যদি সিহঁতক আনি দিয়ে। আপুনিনো দুট কেইটামান-কেইটকামান নোখোৱাকৈ থাকিবনে আৰু?
একদম মই পইচা মৰাত এক্সপাৰ্ট হয়।
এ, তাকে আৰু।
হয়।
হয়।
পইচা চইছা হয়
ভাত পানী খালে বাকী।
আবো হয়
ইমান সোনকালে ভাত খালে।
এ বনাইছো আৰু মাৰি দিছো পোৰককেনে
অ, ঠিকে আছে তেতিয়াহ'লে। আমাৰ ভাত হোৱাই নাই বাৰু, আমাৰ ভাত হোৱাই নাই যা যোগাৰ বোৰ কৰি আছে।
কি কৰিছে?
এই যা যোগাৰ বোৰ কৰি আছে বোলো যোগাৰ বোৰ।
আপুনি সহায় নকৰে আৰু বনাই কৰাত
এ নাই নাই নকৰো।
অ,।
অ তাৰপিছত ঘৰলে খাম আৰু।
অ, মই আঠলাখৰ। টোৰ ভিতৰত এতিয়া ফৰ মানটো মাৰিয়ে দিম ওলিয়াই পইছা
অ, কি কৈছে?
ফৰ' মানটো আপোনাৰ মাৰিয়ে দিম মই।
এ, এনেই এইবিলাক ভাল বেছিয়ে হৈ গ'ল আৰু অলপ।
মানে এইটো মই যোনবোৰৰ পৰা আপোনাৰ কন্টেকতো লওঁ সিহঁতৰ- হয় আপোনাক দুহেজাৰত লৈছো বুলি কয় আপোনাক ওৱান থাউজেণ্ড দি তেনেকুৱা মাৰি দিম আৰু পইচা।
অঁ অঁ বহুত টেঙৰ আছে দেই আপুনি।
হয়।
উম উম উম'।
আৰু বাকী- অঁ ঠিক আছে আহিব বাৰু তেতিয়া আপুনি বেছি ভালদৰে গম পাব জেগাটো- কিমান ডাঙৰ জেগা অথবা পেণ্ডেল দিয়ে সেইটোও গম পাই যাব।